হেল্ল', অ' শুনা পাইছ। অ' ভালে, ভাল তোমাৰ কেনেকুৱা খবৰ।
মই আছো দিয়া, তুমি এনে কি কৰি আছ।
মই মানে কলেজৰ পৰা ইণ্টাৰ্ণশ্বিপ পাইছিলো এটা, এইটোৱে ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ।
হয় নেকি?
অহ'।
হেৰি ইণ্টাৰ্ণশ্বিপ ক'ত কৰি আছ তুমি এনে, কিহৰ ওপৰত।
ইন ইণ্টাৰ্ণশ্বিপ ইয়াতে, লোকেল মোৰ মানে ঘৰৰ ওচৰতে কৰি আছোঁ।
আচ্ছা।
তাতে মানে ডেটা এণ্ট্ৰি, কম্পিউটাৰ টে-টেলি, ছফ্টৱেৰ এইকেইটাই শিকাই আছে।
অ' তুমি এনে কম্পিউটাৰ শিকিছ নেকি, এনে বেলেগ কিবা মানে কম্পিউটাৰ কিবা ডিগ্ৰী চিগ্ৰী পাই নহয় ডি চি এ কিবা কিবি এইবিলাক কৰিছ নেকি তুমি?
অ', কৰিছো ডি চি এ ক'ৰ্চ কৰিছোঁ।
তোমাৰ তাতে ডিচি এ কৰ্চত কিমান লয় নো? কিমান লয় যাতে ডিচি এ কৰ্চত পইচাটো?
ডি চি এ ক'ৰ্চ তাতে টুৱেলভ মানৰ কৰ্চ আছে। এইটো মানে টোটাল পৰি যায় টোটাল পৰি যায় ছেভেনটি থাউজেণ্ড।
ডিচি এ।
অ', ডি চি এ।
বা বহুত বেছি চোন আমাৰ ইয়াতে
আৰু বহুত আছে পি জি ডি চি এ, পি জি ডি চি এ আছ এ বি চি এ আৰু বহুত আছে ক'ৰ্চ।
অ', মই পি জি ডিচ ৰ টো কৰিছিলোঁ এবাৰ। মই পি জি ডি চি‌ ইয়াতে কৰোঁতে মোটামুটি মোৰ ঊনৈশ হাজাৰ মান অ', ওঠৰ হাজাৰ টকা লৈছ মোৰ ত' তই ত চৌবিশ মানহৰ ক'ৰ্চ আছিল এইটো। সেইটো কৰিছো মই এনে তোমাৰ এতিয়া কি পঢ়ি আছ তুমি এনে? তুমি এতিয়া‌ কি পঢ়ি আছ এনে?
বি ক'ম কৰি আছোঁ, বি ক'ম।
বি ক'ম কোনটো চেম?
বি ক'ম এতিয়া ছিক্স চেম লাষ্ট ইয়াৰ।
আচ্ছা, এইটো মানে থাৰ্ড ইয়াৰ ন'?
অ'।
হেৰি তোমাৰ লগত কলেজৰ কি কিবা ফ'ৰ ইয়াৰ কথা চলি আছে নেকি? আমাৰ ইয়াতে মানে চলি আছিল আৰু। ফ'ৰ ইয়াৰৰ কথা, তোমালোকৰ কলেজত ফ'ৰ ইয়াৰ ফ'ৰ ইয়াৰ যিটো গুৱাহাটী ইউনিভাৰ্চিটি যিটো ফ'ৰ ইয়াৰ ওলাইছে নহয় বা ডিগ্ৰীটো ফ'ৰ ইয়াৰ্চ হৈ আছে এইটো। আমাৰ ইয়াতে ওলাইছে মানে, তোমাৰ কলেজত কিবা কথা-বতৰা হৈ আছে নেকি এনেকুৱা?
অ', কৈছিলে টিচাৰে। অ', যাৰ মানে পঢ়িব মন আছে। অ', সেইটো মানে আৰু যোনে কৰিলে আৰু উম।
তুমি কৰিবা বুলি ভাবিছা নেকি এনে?
নাই মই আৰু নকৰোঁ ৰ' মানে মই আৰু ভাবি আছোঁ এইটো থাৰ্ড ইয়াৰ কৰি কে এই ডিগ্ৰী লৈ মই মানে আৰু এম কম নোকৰোঁ। এম কম পঢ়িব লগা হ'লে মানে ফ'ৰ্থ ইয়াৰ পঢ়িব লাগে আৰু। ত' মই মানে এ থাৰ্ড ইয়াৰ কমপ্লিট কৰি জব কৰিম সেইকাৰণে মানে আৰু কৰা নাই।
কিহৰ ওপৰত জব কৰিবা তুমি? কিবা ভাবিছা নেকি?
উম, জব এইকেইটাই ইণ্ডাষ্ট্ৰিয়েল ইণ্ডাষ্ট্ৰিৰ যে যি যি মানে কম্পিউটাৰতে টেলি চফ্টৱেৰ তাৰ ওপৰতে ডাটা এন্ট্ৰি সেইকেইটাও কৰিম।
এইকেইটাই কৰিবা আৰু।
ল'ব কাৰণে, উম, এক্সপিৰিয়েঞ্চ পায় যাব না বাই চান্স যদি
মোৰতো এক্সপিৰিয়েঞ্চ হৈছে ৰ'বা। মোৰ এক্সপিৰিয়েন্ঞ্চ হৈছে, মই হেৰি চি এ ফাৰ্মত কাম কৰিছিলো মই। তিনি চাৰি মাহ কৰিছোঁ, অ' তিনি চাৰি মাহ কৰিছোঁ। এতিয়া বৰ্তমান বন্ধ হৈ আছে, তিনি চাৰি মাহ কৰিছোঁ।
উম।
তাতে মই হেৰি ইন-ইনকাম টেক্স ফাইলিংতটো তাৰ পিছত জি এছ টি ৰিটাৰ্ণ এ-এইবোৰ লিখিছোঁ আৰু। তুমি এইবিলাক জানা নেকি, কি হয় এনে?
অ', আপ অ', ইণ্টাৰ্নচিপ কৰিছিলা নেকি?
হয় ইণ্টাৰ্ণশ্বিপৰ দৰে ক'ব পাৰা আৰু। এইটো ইণ্টাৰশ্বিপৰ দৰে ক'ব পাৰা। তিনি চাৰিমাহ ন', তুমি হেৰি জি এছ টি বা ইনকাম টেক্সৰ বিষয় কিবা জানা নেকি?
নাই মই কৰা নাই ই-ইনকাম টেক্স, জি এছ টি।
অ' কৰা নাই ন' তুমি? হেৰি ইনকাম টেক্সটো হেৰি তোমাৰ, তোমাৰ যিটো ট'টেল ইনকাম হয় নহয় টুটেল ইনকামৰ ওপৰত এ, খৰচবিলাক বাদ দি কিনে সেই এইটো যিমান বাকী থাকে আৰু তাৰে ওপৰত তোমাৰ টেক্সটো লাগে। আৰু তোমাৰ জি এছ টিটো যিটো হয় নহয়, জি এছ টিটো তোমাৰ হেৰি ইমান ধৰা তুমি কিবা বিজনেচ কৰি আছা আৰু তুমি কিবা মানুহক মালটো বেচিছা এই বেচাৰ পিছত যিখিনি এমাউণ্টত বাটো বেচিছা নহয় তাৰে ওপৰত কাষ্টমাৰে তোমাক হেৰি পইচাৰ লগত জি এছ টি এমাউণ্টটো দিব আৰু তুমি সেইটো আৰু এই চৰকাৰক দিব লাগিব আৰু, চৰকাৰে মানে তোমাৰ দুই ধৰণে পইচাটো লয়, এটা তোমাৰ ইনকামৰ ওৰত ট'টেল ইনকাম এইটো ইনকাম টেক্স। আৰু তুমি যিটো মালটো বেচিছা বা কিবা চাৰ্ভিচ দিছা তুমি তাৰ ওপৰত বেলেগকে এটা লয়, টো জি এছ টি হয়। আৰু হেৰি তুমি যি ডিগ্ৰি কৰিলা ডিগ্ৰিত মেজৰটো কি লৈছিলা তুমি? মোৰতো বাৰু একাউণ্টছ আছিল।
মোৰো আকাউঞ্চ আছিল, মোৰো আকাউঞ্চ হয়।
অ'তোমাৰ একাউণ্টছ আছিল ন' তুমি এনে কিবা চ-চাকৰি চাকৰি যে কৰিবা বুলি ভাবিছা তুমি কি এনে কিবা কম্পেটেটিভ এক্সাম দিবা বুলি ভাবা নাই নেকি?
কম্পিউটাৰ কি, কম্পিউটাৰ?
কম্পিটেটিভ এক্সাম।
কম্পিটেটিভ এক্সাম, কম্পিটেটিভ এক্সাম দি
যেনেকৈ এ পি এছ চি, ইউ পি এছ চি এইবিলাক হয় নহয় এইবোৰ।
দিবা নে নিদিয়া?
এ পি এছ চি নহয় মানে বেংক এক্সাম যে হয়
আচ্ছা, আৰ আৰ বি নে আৰ বি আইটো? আৰ আৰ বি নে আৰ বি আইটো?
এ, চেন্ট্ৰাল প্ৰা, এছ বি আই বেংক।
আচ্ছা এচ বি আই, এচ বি আই কি এইটো কি ওলাইছে এইটো আ, এছ বি আইত মই শুনাই নাই মই।
এছ বি আই, এ, এইকেইটা উ, ভেকেঞ্চি ওলাইছিলে পিয়, পিয়ৰ পষ্টত আৰু বেলেগ অফিচত ওলাইছিলে এক্সাম চেণ্ট্ৰেল পৰা।
অঁ ঘৰত কোনোবা আছে নেকি? এনে মাত শুনা দি আছে যে।
অ এই আছে, মোৰ ভানজায়ে আছে এটা।
অ।
ভানজাই মানে খেলি আছে ওচৰতে।
আচ্ছা, দিয়া ঠিক আছে দিয়া। তুমি কি এতিয়া বাহিৰলৈ ওলাবা নেকি? নে এতিয়া ঘৰতে থাকিবা আৰু। গৰমো ইমানো পৰিছে নহয়।
এহ গৰম বহুত পৰিছে এই বছৰত।
তুমি এনে তোমাৰ তাতে বৰষুণ দি আছে নেকি? আমাৰ মানে কালি দিছিল আৰু যোৱাকালি, তোমাৰ তাতে দিছে নেকি বৰষুণ?
অ বৰষুণ দিছিলে ৰাতিতে, ৰাতিতে বৰষুণ দিছিলে কালি দিনটোৱে গৰম পৰিলে, ৰাতিতে আৰু বৰষুণ দিলে।
বৰষুণত তোমাৰ এনেই কি কি কৰি কেনে ভাল লাগে ন এনেই।
বৰষুণৰ মানে ইয়াতে ইয়াতেতো বৰষুণৰ বহুত দিগদাৰ হয়, এই ইয়াতে হিলি এৰিয়া যে। মানে বৰষুণ দিলে আৰু বেছি দিলে আৰু বেছি দিগদাৰে হয় আৰু ইয়াতে। লেণ্ড শ্লাইডৰ বহুত প্ৰব্লেম আছে।
অঁ। ঠিক আছে দিয়া, তুমি হেৰি ফল মূল খাইকিনে ভাল পোৱা নেকি?
কি কি বস্তু?
ফল মূল খাই কিনে।
ফল।
উম।
অঁ, এই ইয়াতে মানে এ বাগানতে চবৰ মানে আছে ফল। যেনেকা কমলা হ'ল। তাৰ পাছত আনাৰস ফল চবে মানে নিজে ইয়াতে লগাই নিজৰ বাগানত।
হয় দিয়া, সেই তুমি আষ্ট ফল খাই কিনে ভাল পো ৱা নে, কি ফলৰ ৰস কৰি কিনে ভাল পোৱা খাই কিনে। কি ফল ভাল পোৱা?
এতিয়াতো আমৰ চিজনো হৈছে, অ আম আমৰ চিজানো হৈছে, আম তাৰপাছতে, মধুৰীআম। এইটোয়ে আৰু মানে খাই ভাল লাগে আৰু।
সেইটোৱেতো, সেইটোৱে সুধিলো মই। ফলৰ ৰস কৰি কেনে খোৱা নেকি, আষ্ট ফল খোৱা তুমি? মইতো বাৰু ফলৰ ৰস, মইতো বাৰু ফল ৰস কৰি কিনে খাওঁ, ইমান আষ্ট ফলৰ চোবাব লাগে নহয়। দাঁত বিলাক মোৰ বিষাই যায়, তোমাৰ বিষাই নেকি?
নাই নিবিষাই, মই এনেকা আষ্ট ফল খাই খাইয়ে ভাল লাগে।
আচ্ছা, দিয়া ঠিক তুমি হেৰি কি বুলি কৈছিলোঁ মই, তুমি এতিয়া য'ত কাম কৰি আছা এতিয়া বৰ্তমান তেলি চেলি শিকি আ ছা, তাতে তোমাক কিমান কে দিয়ে এনে পইচা এনেই?
পইচা দে মাহতে এৰাউন টুৱেন্টি টু টুৱেন্টি ফাইভ থাউজেণ্ড দে।
বঢ়িয়া দেখোন, ভালেই।
আপুনি এইটো যে ইনকম টেক্স যে কাটিছিলে আপুনি মানে ইনকাম টেক্সৰ ওপৰত যে কাম কৰিছিল।
হয়।
তাতে আপুনি কি কি ডকুমেণ্টৰ প্ৰিপেৰ কৰিছিলে?
ইনকাম টেক্সৰ মানে হেৰি ফাইৰিংত ন?
অহ,
সি ইনকম টেক্স ফাইললেংত আহ, মানুহৰ মানে কি কি ইনকাম হৈ আছে, এইবিলাক চ' গোটেইকেইটা বস্তু মানে চাব লাগিব বাৰু তাৰপিছত টি ডি এছ, টি এইবিলাক আছে নহয়? সেইবিলাক কাটিছেনে নাই ভালকে? ইনকামবিলাক ভালদৰে মানে ঠিক দৰে ইনপুট কৰিছেনে নাই এইবিলাক চাব লাগে আৰু। সেইবিলাক চোৱাৰ পিছত তাৰপিছত যিমান এমাউন্টটো হয়? তাৰ ওপৰত তোমাৰ কিবা এটা ৰেট থাকে! যেনেকুৱা তোমাৰ ধৰা ফাইভ পাৰ্চেট টুৱেণ্টি পাৰ্চেট থাৰ্টি পাৰ্চেণ্ট এনেকুৱা কিবা ৰেট থাকে! সেই এনেকুৱা কিবা লগাব লাগে আৰু।
ই ফাৰ্মৰ কাটিছিলে! ই ফাৰ্মৰ মানে চাইছিলে আপুনি?
ডাঙৰ কিবা ফাৰ্মাচি কিন্তু নামটো বাৰু মোৰ মনত নাই এতিয়া। কাৰণ মোৰ পাঁচ মাহ হ'লেই, নামটো এতিয়া মনত
অহ' মানে আপুনি ফাৰ্মৰ কাটিছিলে মানে এ ইণ্ডিভিজুৱেল পাৰ্চ কটা নায়।
নাই ইণ্ডিভিজুৱেল পাৰ্চৰ কাটা নাই, পুৰা বিষ্ণেচৰে কাটিয়ে।
ত' আপুনিয়ে চব এজনে মানে আপুনি একেলগে কৰিছিলনে আপোনাৰ এটা টিম আছিল?
নাই নাই টিমতটো আছে বাৰু। মই অকলে নহয় নহয় বহুত ডাঙৰ টিম আছে। তাকেটো মোৰ য'ত কাম কৰিছোঁ ষ্টেফাৰ্মত মতামত মতামতি দহ বাৰজন মান আছে তাতে, এমপ্লয়, বহুতজন আছে।
অহ, আপুনি মানে এনেই কমিউনিকেট কমিউনিকেট কৰি মানে আপুনি মানে চবে টিম ৱৰ্ক কৰি কাম কৰিছিলেনে?
উম', হম', হয়। তেনেকে কৰিছিলোঁ। আৰু হেৰি। তুমি এনেই তোমাৰ যি ছিক্স চেম দিলা। তুমি ছিক্স চেমৰ ৰিজাল্টো ওলাইছে নেকি?
ছিক্স চেমৰ অহ ওলাল, ৰিজাল ওলাল।
কেনেকুৱা হ'ল! ভাল হ'লনে?
এ ৰিজাল্ট ভালে হৈছে! নাইন আহিছে, নাইন আহিছে। নাইন এইবাৰ পাইছেঁ।
ঠিকে আছে দিয়া। বাৰ্টদে-চাৰ্টদে খোৱাবলে মাতিবা আৰু মোক দিয়া।
অহ', এ অহ, হ'ব চবক মানে লগৰিহেঁতক চবকে মানে এটা জাগাতে দে দিম। মাতিম আৰু লগৰীয়া হাঁতৰ ভালে হৈছে ৰিজাল্ট। চবে
উম, দিয়া।